হেল্ল'?
হেল্ল'?
অ শুনিছা নে?
অ অ, শুনিছো শুনিছো, উম এই নেটটো বেয়া কিবা অ পালোহি, পালোহি - পালোহি।
নকব আৰু দিয়ক, কাৰো লগতে ভালকে কথা এষাৰ পাতিব নোৱাৰি আজিকালি। ইমান বেয়া হৈছে নহয়।
এইটো বহুত বেয়া, আছো দক আপোনালোকৰ?
উম, আছো দিয়ক ভালে।
অ। এই অহ, ভাত বনাইছে।
উম উম।
এ এ এখেতে মোক হেৰি কথা কৈছিলে
কিহৰ?
মানে এই পাহাৰীয়া - পাহাৰীয়া এজনৰ লগত মোক হেৰি বাঁহৰ গাজৰ কথা কৈছিলে, আপোনালোকৰ আপোনালোকৰ মানুহজনে উম।
ভাল লাগে পাহাৰীয়া গাজটো যে।
অ তেওঁ মানে হেৰি কি কয়, উম কিবা অলপ সৰহকে ল'ম বুলি ক'লে।
অহ, কিবা বনাব
আচা আচা আচাৰ কৰিম বুলি কলে, এ মই যে কৰি মই যে কৰি আছো।
অ।
মই যে কৰি আছো মানে তেওঁক কৈছিলো মই তুমি এনেই সেইবিলাকৰ অ অ মানে অ অ। উম উম, ৰাজে নহয় মই হেৰি কৰো এ এইবাৰ আমৰ চিজন আম কৰিলো। তাৰপিছত ভূতজলকীয়া মই মানে সেইত হেৰি নকৰো বটলিং নকৰো, মই মানে সেই উম বটলিং কৰে, পাৰ্টি এটা আছে সিহঁতক কেজি হিচাপত দি দিওঁ। উম উম ৱেটত দিওঁ, লাভ হয়। হেল্ল'?
আপুনি?
হেল্ল' শুনিছেনে? উম উম। অ অ তাৰমানে সেই অলপ ভাল লাভ হয়।
অহ।
এনে বটত ব মানে বটলিং কৰিলে বেছি লাভ হয়।
হু
ব বটলিং কৰিলে বেছি লাভ হয় কিন্তু এতিয়া মই সেই কেজি - কেজি হিচাপে দি আছোঁ তাৰমানে আকৌ তাতে এ উম ই বেনাৰটো লগাব লাগে নিজৰ। অঁ হেৰিটো লগৰটো লগাব লাগে সেইটো কাৰণে মই মানে এইটো- লোৱা নাই যে। সেইটো কাৰণে তেওঁলোকক দি দিওঁ তেওঁলোকে মানে- বটলিং কৰি পেলাই বিক্ৰী কৰে আৰু তাপিছতে এই- তেখেতে ক'লে যে যদি বাঁহৰ গাজ অলপ পতকৈ হলাব পাৰে- ময়ো কৰিম। আপোনাৰ কথাও ক'লে কৈছে মানে কি হল তেওঁ- তেওঁ লাগিব পাৰিব। অঁ'
ন বাৰু অঁ'
অঁ অঁ কৈছে কৈছে। অঁ' ত কৈছে মানে এনেকে কৈছে আ যে- অঁ অঁ এই ঘৰত ঘৰত খাবৰ কাৰণে আমি কৰো।
অঁ'
কিন্তু, সেয়াও সেয়াওটো এইবিলাকত মানে ভাল আৰু ময়ো জানো আৰু। বাকি যিখিনি নাজানে সেইখিনি মোৰ পৰা অলপ শিকি ললেই হ'ল।
অঁ হ'ব দিয়ক সুধি লম, উম উম উম উম। পৰিমাণটো।
যে বাঁহ গাছ বাঁহ গাছ। ত মানে মই কথ কথা পাতিলো। তো কথা পাতিলো সিহঁতক অঁ পাতিলো।
উম'
সিহঁতক মানে এটা গাজত- এ এনেই অঁ দুটা গাজত সিহঁতে এতিয়া বত- বৰ্তমান মানে চল্লিশ টকা ত্ৰিশ টকা এনেকে বেছি আছে। হেল্লৌ'
দুটা গাজত।
অঁ দুটা দুটা দুটা গাজত ত্ৰিশ টকা চল্লিশ টকা এনেকা ডাঙৰ হলে চল্লিশ টকা। সৰু হলে ত্ৰিশ টকা এনেকুৱা এনেকে এনেকে বিক্ৰী কৰে।
মোক-
এতিয়া মই সিহঁতক কো সিহঁতক ক'লো মোকো লাগে মানে মোৰ প্ৰথম লোৱাখিনি শেষ হৈ গ'ল।
শুনি আছো শুনি আছো‌, লি ষ্টপ। এতিয়া আকৌ আনিব লাগিব আৰু, কেতিয়া দিব বাৰু? হেল্লৌ'
এ দে দেওবাৰলৈ আহিব দেওবাৰলৈ আহিব।
দেওঁবাৰ ৰে আহিম।
অ অ দেওবাৰে আহিব সিহঁতে, মই মানে হেৰি-
আমি এদিন আগে-
পাম মানে মই ফোন কৰিম হা, ফোন কৰিলে তেখেতক যাব দিব। মোৰ সেই দোকানলৈকে আহিব লৈ লৈ আহিব সিহঁতে।
খবৰ দিব সময় নাপালে, উম উম। মই এপাকত গৈ লৈ আহিমগৈ আৰু।
মানে অঁ মোৰ কাৰণে হে এশটা আনিব দিচে। মানে দহ টককে দিম বুলি কৈছে এটা ৰেটট হাঁ।
ঠিকে আছে দিয়ক, উম ঠিকে আছে ঠিকে আছে অঁ'।
কাৰণে এশ আনিব দিছো, আপোনালোকৰ কাৰণে পঞ্চাশটা আনিব দিছো।
অ
মানে টোটেল ডেৰশ তা গাজ আনিব দিছো আৰু
ঠিকে আছে। অ হ'ব দিয়ক সেইখিনি অকণ এতিয়া মনো যায় ন এই দুটা দিনত গাছ টেঙা।
অহ অ খুব ভাল হ'ব।
আপুনি খবৰটো দিব মোক গৈ লৈ আহিমগৈ আৰুনো ক'ত সময় পাব খোৱাও ভাল আৰু খাই ভালো লাগে দিয়কচোন।
তেখেত আহি পালে নাই মই ফোন মাৰিছিলো ফোনটো মানে নালাগে দেখোন তেখেতৰ।
পোৱাহি নাই। তাকে
অ মোক ফোন মাৰিছিলো এই কথাটোৰ কাৰণে। উম ফোনটো লগা নাই।
অ ঠিক আছে দিয়ক মই আহি পালে কম বাৰু আহি পালে বুলি
অ
দেওবাৰে পাম বুলি ক'ম আৰু লাগিব লাগিব দিয়ক। অকমান ভালো লাগে এয়া দিয়কচোন আজিকালি আৰু নকৰিলে নহয় আৰু
অ আপোনালোকে বনাই পেলাই। বনাই পেলাই হেৰি কৰি দি দিলে হ'ল বনাই মানে বিক্ৰী কৰি দিলে হ'ল মই মই য'ত দিওঁ তাতে দিলেই হ'ল।
তাতে দি দিম আৰু
বুজি পালে।
অ অ ঠিকে আছে ভালেই হ'ব দিয়ক আপুনি য'ত দিয়ে আমিও তাতে দিব পাৰিম।
অ অ অ
পন তাত এনে নেমু আচাৰ লয় নেকি বাৰু আপুনি য'ত দিয়ে তেনেকে মই নেমুতো দিব পাৰিম নেকি বাৰু। নেমু অলপ বনাই আছিলো। ল'ব নেকি বাৰু? সুধিবচোন যদি লয় মই দিম অলপ।
ল অ লয় লয় সিহঁতে নেমুটোও লয়। আছাৰ মানে সেইটো সব আছে। মই আম আম মোটামুটি হেৰি মান দিলোঁ। প্ৰায় এক কুইণ্টেলৰ ওপৰত দিলোঁ সিহঁতক আম আমৰ আ
আ বহুত বহুত দিলে।
অ আৰু আৰু লাগ আৰু লাগিছিলে সিহঁতক। অ আৰু লাগিছিলে সিহঁতক। উম
তাহাতি ছাগে কৰ'বাত চাপ্লাই দি আছে দোকানত সেইটো কাৰণে ন? সেইটো
উ বটলত ভৰাই পেলাই সিহঁতে মানে সিহঁতৰ লগৰতটো লগাই পেলাই হে হেৰি কৰে আৰু দোকানে দোকানে দিয়ে। উম তাৰপিছতে ভোট জলকীয়া ভোট জলকীয়া এবাৰ বেছি কৰিব নোৱাৰিলোঁ।
ভুট জলকীয়াতো মানুহে বিচাৰে দেই। উম
এই বি বিশ কেজি বিশ কেজি মান আনিছিলোঁ। এতিয়া আকৌ
বিচাৰিছে উম ভূটজলকীয়াটো চলে
এ বহুত বহুত চলে আম ভূত জলকীয়া তাৰপিছতে জলফাই জলফাই জলফাই কৰিলোঁ এবাৰ
অ জলফাই কৰিলে ন হওঁক দিয়ক
তেওঁ লা আহিছে চাগে আৰু ন ইমানখিনি কৰি আপোনাৰ চাগে লোকচান হোৱা নাই ভালেই আহিছে চাগে
উ লছবো নহয় এইবিলাকত এইবিলাকত লছ হোৱা কথাই নাই লভ হব মই তেখেতক সে মানে উ তেখেতে মোক কৈয়ে আছিলে যে
উম
এ আপুনি কি পদ্ধতিত কৰে মানে মানু্হজন মাজে মাজে মাজে লগ পাওঁ যে অ লগ পালেহে কথাটো কথাটো পাতো আৰু বোলো এ ঘৰতো নোৱাই আপোনাৰ কথা কৈছ বোলো তেখেতো কৰিব পাৰিব অ পইচাটা প পইচা এটা ওলাই থাকিব ন
সেইটোয়েটো আজিকালি ভাবকচোন চলিবলৈ কেনেকুৱা সমস্যা
অ এটা চিজনত যদি এ এ এ এ মানে এটা চিজনত এটা কিবা এটা আচাৰ কৰি যদি বিশ পঁচিশ হাজাৰ টকা ইনকাম কৰিব পাৰে
অ
সেটো বহুত
এতিয়া আমাৰ কাৰণে বহুত আৰু
উম হম
কাৰণে বহুত আৰু সেইখিনিয়ে হয় দিয়ক ভালে কৰিছে আমাৰ এওঁ যদি সেইটো ভাবিছে মই ভালে পাইছো বাৰু আগি ভাগি কৰিব লাগিব আৰু
অ
এওঁ আহি পালে ক'ম বাৰু মই
অ অ ক'ব কব মই ফোন মাৰিছিলো বুলি কব
অ অ ঠিক আছে খবৰ গৈ পেলাই মই দেওবাৰে এওঁ যদি সময় নাপাই মই নিজে গৈ লৈ আহিমগৈ দেই
আকৌ আপুনি আনিব মানে অলপ পঞ্চাশ টকা ওজ্বলো হ'ব এই পাৰিৰে কিবা ৰিক্সা ৰিক্সা ৰিক্সা চিক্সা লৈ যাব আৰু
তাতে বৰাই লৈ আহিম
তেখেতক কব হেৰি এটাত মানে দহ টকাকে বুলি কব।
দহ টকাকে পৰিব আৰু। অ অ ঠিকে আছে দিয়ক ন তাতকে কমত নিদিয়ে আৰু নহয়নে বাৰু?
অ নিদিয়ে মানে সিহঁতে সিহঁতে যোৰা যোৰা লৈছে এতিয়া চল্লিশ টকা, ত্ৰিশ টকা এনেকে গৈছে।
উম উম উম।
খোৱা-বোৱা কৰিলে নেকি?
খিনি পাহাৰতো নাই নাই খামহে খোৱা নাই বনালো বাৰু। বনাই হৈ গল, উম।
এ বাবুহঁতে। কি বাবুহতে পঢ়ি আছে নে?
সি পঢ়িছে সি পঢ়ি আছে। অঁ পঢ়ি আছে অঁ।
অঁ অঁ। বা নেটৱৰ্কটো বৰ দিগদাৰ দিছে শুনা নাযায়। আপোনাৰ মাতটো কিবা আধা, আধা, আধা, আধা, আধা, আধা মিতাৰ হৈ আছে।
এই মানে কিয় জানে এই জংঘল জংঘলৰ নিচিনা হৈ গৈছে জেগাখিনি এইটো কাৰণে নাহে নেকি বাৰু। জানো। আমাৰ যে গোটেই চাৰিওফালটো, জংঘলৰ নিচিনাই হৈছে আৰু। সেইটো কাৰণে নেকি নাজানো আৰু। কাইলে হেৰি এটা লগাব নেকি ঘৰত। জিঅ' লগাই নে এয়াৰটেলে লগাই জানো ইমান দিগদাৰী হয় কাম কৰিবলৈ। সেয়া।
অহ। এখেত কেইটাত পাবহি নো? হেল্ল'।
ফোন কৰা নাই বাৰু, জানো কিমান সময়ত পাইহি এতিয়া কৰিমহে। হেল্ল'!
অ, অ, অ, তেখেত আহি আহি পালে মোক ফোনটো লগাই দিবচোন বাৰু দেই। অ শুনি আছো, শুনি আছো। তেখেত আহি পেলাই ফোনটো লগাই দিবচোন। অ ন আহি পালে, আহি আহি পেলাই বাৰু মোলৈ মোলৈ ফোন এটা কৰিব দিব অ
অ অ কম কম আহি পালে কম বাৰু।
বাৰু দিয়ক ঠিক আছে বাৰু দিয়ক। হব উম। ৰাখিছো ন।
ন অ।
ঠিক আছে বাৰু।
অ অ হ'ব দিয়ক ন। মই এইটো কাটাই যোৱা নিচনা লাগিছে মাতটো শুনা নোপোৱা হৈ গ'লো।
অ বোলে হ'ব দিয়ক ৰাখিছো।
হেল্ল'।
হেল্ল'! ৰাখিছো বোলো।